হেল্ল'
অহ, কি কৰি আছা?
মই এনেই শুই আছোঁ ৰবা, তুমি কি কৰিছা?
অ', এই মইয়ো ম'বাইলয়ে চাই আছিলোঁ ৰবা
অ', ভাত-চাত খালা?
অ' ভাত খোৱাই নাই ৰবা, খামহে অলপ পিছত তুমি খালা?
ময়ো খোৱা নাই ৰবা
অহ
অ' নহয়, খালোঁ তক আজি গাখীৰ, গাখীৰ-কলেৰে ভাত খালোঁ।
অ', ঠিকে আছে গাখীৰ-কলেদি খাই ভাল লাগে নেকি তোমাৰ বেছিকে?
ভাল লাগে আৰু মানে পেটটো ঠাণ্ডা হৈ থাকে।
অ', এই বেছিভাগ এনেকুৱা থা হ'ব খাব লাগে মাজে মাজে পেট ঠাণ্ডা পৰা বস্তু
উম উম
সেইয়া আৰু মইয়ো অলপ পিছত খাম ৰ' মই এনে চাহহে খালোঁ ৰবা এতিয়া।
উম, তাকেইতো এতিয়া যে ক'তে যোৱা নাই একো বিয়া-চিয়াও হোৱা নাই, বিয়া চি য়া খাব যায় কেনে ভাল লাগে দিয়াচোন।
অহ, মন গৈছে ন বিয়া খাব যাব। মইতো বহুত দিন ধৰি কেনা আমাৰ ঘৰ- ঘৰৰ কাৰো ৰিস্তেদাৰৰো বিয়া নাই আৰু এনেকুৱা ওচৰৰ-পাচৰৰ কাৰো বিয়া নাই, মাতাই নাই নহয়।
অ গয়ে আম খুঢ়ী যে ঠাণ্ডাৰ দিনত তে যে বিয়া খোৱা আৰু সদায় বিয়া
কি জানা কেনেকে বিয়াৰ ক'ব গ'লে
অ' অ'
এইখিনি সময়তে ছিজন থাকে, ঠাণ্ডা দিনত এতিয়া গৰমৰ দিনা, মানুহ বিলাকে বিয়া নাপাতে এতিয়া।
উম ভাবে চাগে কেনেকে ষ্টাইল কৰি কেনে যাম বিয়াত হি‌ হি
হয় দিয়া বেছিভাগ বিয়া চাবাচোন ঠাণ্ডা দিনতে পাতে যায় এইকাৰণে ঠাণ্ডা দিনত টো বিয়া খালো এতিয়া এইকেইদিনত বিয়াই নাই কাৰো
উম মই ন গৰম দিনত ভোজে খাওঁ মানুহ মৰা ভাত
মৰাৰ খা অ সেইখিনি সময় চাগে মানুহ মৰে গৰম বহুত থাকে যে সেইকাৰণে চাগে মানুহ মৰে সেইকাৰণে কাজ খাব পাও হি, হি।
গৰমতে মানুহ মৰে
অ ঠাণ্ডা দিনত বিয়া খাই তাতে আৰু তাৰপিছত আৰু বিয়া পাতে ঠাণ্ডা দিনত গৰম দিনত মানুহ মৰে তাৰ কাৰণে কাজ খাব পাও কিন্তু মই নাযাও আচলতে কাজ খাব নাপায় না
বাপৰে বাপ মই কিন্তু যাও মানে ইমান নাযাওঁ আৰু লগৰ চগৰ এনেকুৱা
কথা যে ক'লা আৰু কিন্তু বেলেগ
আ কিছ
পিছে বিয়া চিয়া কৰিনো কি লাভ আজিকালি জানাইতো কি কি হৈ আছে আজি
আহ উম নিউজবোৰক কব কি কবা আৰু উম
আজিকালি মানে সুখে নোহোৱাই হৈছে মানুহবোৰোৰ
অ শান্তি নোহোৱা‌ হৈছে আৰু
বিয়াৰ পিছতো কি হব ছোৱালীটো
উম
কিমান কাম কৰিব লাগে
উম
কথা শুনিব লাগে
অ আজিকালি আৰু সেইয়াই চলি আছে আৰু কি ক'বা আৰু উম মানে বিয়া হলেও মানুহ বিলাকৰ শান্তি নাই আৰু বিয়া হলেও হোৱাৰ পিছতো মানে কি ক'বা আৰু আৰু ঘৰৰ মানুহ বিলাক আজি কালি আৰু চচাই টি বিলাকেও কয় নহয় যে বিয়া নহলে ছোৱালী এজনী কিমান কি টানা মাৰে
অ এই যে ছোৱালীবোৰ যে বিয়া হোৱাৰ পিছত চাকৰি মানে চাকৰি কৰিলেও চব কাম কৰিব লাগে নকৰিলেও আৰু যেতিয়া চাকৰি কৰি কেনে ঘৰত আহিব তে তেতিয়া কব কি ইমান সময় লাগে নেকি অকলে সেই কাম নেকি
উম সেয়ে মানুহ সমাজৰ কথা কি কবা আৰু
চাকৰি নহলেও কব কি ঘৰত অকল খাব কাৰণে আছা কিবা কিবি
কিমান কি টানা মাৰিব মানে ছোৱালীৰ জীৱনটো মানে কি ক'ব আৰু মানুহৰ টানা শুনোতেই যাব আৰু বেছিভাগ সমাজ বিলাকে ছোৱালী বিলাকক ইমান ঠিলে দিয়ে মানে ইমান তল পেলাব চেষ্টা কৰে নকবা আৰু
অকমান মানে নিজৰ জীৱনত কি হৈ আছে সেই টো কিন্তু গুৰুত্ব নিদিয়া বেলেগৰ ছোৱালী কি হৈছে
কি হোৱা নাই সেইবিলাকে গুৰুত্ব দিয়ে। তাকে আমাৰ ইয়াতে ওচৰত এটা মানে এনেকুৱা বা আছিলে। তাতে মানে বিয়া পাত তাৰ কাৰণে তাইক মানে বহুত জোৰ কৰি থাকে আৰু, তাৰমানে এতিয়া অলপমান বয়স হলে ভাবে কি সাত সাতাইছ আঠাইছ মান হ'লে ভাবি যে আজিকালি বিয়া হ'বই লাগিব মানে সেনেকুৱা ভাবে। সমাজৰ মানুহকেইটা। ত তাইক মানে শুনাই থাকে, উম কৈয়ে থাকে তাৰপাছত
কি মানে কি আৰ ৰাখিব নোৱাৰি আৰু ঘৰত এনেকুৱা ভবিল।
মানে খেদুৱোৱাৰ ধান্দাত, আৰু এক্চুৱেলি ঘৰৰ মানুহে একো নকলেও বেলেগ আগৰ মানুহ বিলাকে আহিকেনে হেঁচি থাকিব কথা শুনাই থাকিব যে, ইমান হেৰি হ'ল বয়স হৈছে কিয় বিয়া হোৱা নাই কাৰণ কি এতিয়া ছোৱালীটোৰ স পোনতো আছে ন কিবা কৰাৰ কিবা আৰু বিয়া হয় কেনে আজিকালি শুনি চাই কিমান কি হয় কেচ বিলাক হয় নে। কোনে কাক মাৰি পেলাই ইজনে সিজনক মাৰি পেলাই বেলেগৰ কাৰণে। ত' কিমান কি নিউজ হয়। ত সেইটোৰ কাৰণে বিয়া তাতকে নাপাতাই ভাল।
এ আৰু হা এটা কথা। এই যে ল'ৰা বোৰেতটো ত্ৰিশ বছৰলৈতো মানে কি কোনোতো চাকচেছ নাপায় ন। কিন্তু ছোৱালীটো যে ছোৱালীটো কিবা কৰিব কাৰণে হলে ৰখি নাথাকে।
উম।
তে ছোৱালীটো কিবা কৰিব তাৰ পিছত বিয়া হব এনেকুৱও কৰি আকৌ নাভাবে। মানে বিয়া হৈ কেনে যি কৰা কৰি থাক।
অ' সেনে বিয়া হোৱাৰ পিছত আৰু সেইটো কৰিব নোৱাৰে ন কাৰণ কিছু ঘৰৰ। এটা বেলেগ দায়িত্ব পৰি যায়, সেই দায়িত্বতো ঘৰ ঘৰৰ চোৱা ঘৰ কাম কৰা ৰন্ধা বঢ়া বাদি তাৰপিছত ইফালে আৰু যিটো পঢ়া কিমান সময় লাগিব হয়নে নহয় আৰু তাৰ ওপৰত এদিন যদি টাইমত ভাত নিদিয়া। তাতে আৰু সিহঁতে কথা শুনাব শাহুৱেকে।
এদিন এদিন যদি টাইমত ভাত নিদিয়া গোটেই জীৱন শুনাই থাকিব সেইটো।
অঁ সেইটো কথ থা, ছোৱালীৰ জীৱন মানে কি কবা আৰু লাও পাত কচুপাত হৈ গৈছে।
মই তো গো বিৰাত বেয়া পাওঁ, এ বিয়া বস্তুটোৱে বেয়া পাওঁ।
অঁ, সেইকাৰণে জল্দি এতিয়া মানে চোৱা ঘৰৰ মানুহ যদি চাপৰ্টত থাকে ন কোনো একো ক'ব নোৱাৰে একচোৱেলি। সেইকাৰণে ঘৰৰ মানুহ চাপৰ্টিভ হব লাগে, এইবিলাক ক্ষেত্ৰত কাৰণ কি সমাজে আহি কেনে জোৰ দিয়ে ন, আৰু মইতো ভাবো যে যে এনেকুৱা ইমান বেয়া বেয়া পৰিস্থি তেতিয়া হোৱাতকে পিছত যদি এজন বিয়া হোৱাৰ কাৰণে যদি মানুহ মৰিব লাগে। তাতকে বিয়া নোহোৱাই ভাল।
অঁ, এনেওতো টকাতো লাগেই আমি জীৱনৰ কাৰণে টকাতো লাগে। তাতকে যদি আমি নিজে ইনকাম কৰি কেনে অকলে থাকো, তেতিয়া ঘৰকো দিব পাৰো।
অ সেইটোয়েতো ছোৱালী মানুহতো সেয়া সপোন ন সেই টোৱে লাগে ন, যে এটা ভাল চাই কাম কৰা আৰু ঘৰৰ মানুহক চোৱা। তাতকে বেছি যে নিবিচাৰে ত' সেইখিনি বস্তুতো। যদি ইহতে কৰ্ম কাৰণে শান্তি নিদিয়ে তেতিয়াাহ'লে আৰু কি কবা আৰু তল পেলাব বহুতে খোজে জানে ন ছোৱালী মানুহ বিলাকক অকল বেছিভাগ। অলপ বয়স হলে আজিকালি চাবাচোন আগৰ আগৰ এতিয়াতো অলপ বেছি ভালে হৈছে আগত। তে এনেকুৱা আছিলে মাইনৰ বিলাককে বিয়া পাতি দিয়ে। সৰু বাচ্ছা থাকোতে যে একো নাজানেই। তেতিয়াৰ পৰাই দায়িত্ব আহি যায় এতিয়া সেইটোৰ ক্ষেত্ৰত ডেভলপ হৈছে কিন্তু। ট অলপ চলপ।
এনেকে বাল্য বিৱাহ হোৱাৰ পিছত যে কিমানটা চো ল'ৰা চো ছোৱালী জন্ম দিয়ে।
উম সেইটোয়েইতো আৰু। নাজানে সেনেকুৱা টাইপৰ
আমাৰ আইতাৰে কয় মানে কি।
উম।
বিয়া হোৱা যি বোৰে সৰু বাচ্ছ বোৰে কথা সিহঁত। তৰ নিজৰ মানে ছোৱালী মানুহৰ বদ দি ষ্ট্ৰাকচাৰ টোৱে হয় নাহে মানে গ্ৰোথে নহয় তেত য়াতে বিয়া হয় কিমানটা চ চ ল'ৰা -ছোৱালী হয়।
আৰু মানুহ বিলাকে সেইটো যদি কয় যে এইটো এনেকা কিয়? কৰাইছে এইটো নিয়ম বুলি কৈ দিয়ে। হেতৰ এইটো কিবা নিয়ম নেকি কোৱাচোন? ভাৱিচোৱা কেনেকুৱা সমাজৰ এইটো নিয়ম।
হয় দে। মইও ভাবো এইবোৰ এনেকুৱা নিয়ম যদি মানে। মানুহক যদি। সমাজৰ ইমানেই ইম্পৰ্টেন্ট যে সমাজটোৰ মানে ইয়াতকে দুখৰ কথাই নাই।
ক'ব গ'লে অলপ চলপ থাকি গৈছে এতিয়াও মানে প্ৰপাৰ ঠিক হোৱা নাই ছোৱালীৰ ক্ষেত্ৰত। ক'ব গ'লে। মেইন ক'ব গ'লে। ভাল বেয়া সিহঁতেই কৰাই যি সংসাৰ এটাক কেনেকুৱা ভা
হম।
নিব পাৰে কৰেই সি
উম।
ভা সমাজৰ মাজত থাকিব পালে বাৰু ভাল হয়। আৰু এণ
ভাল মানে কি আজিকালি চবৰে নিজ নিজা -নিজা জীৱন আছে নিজে -নিজে লাগি থাকিব লাগে বেলেগৰ জীৱনত কি হৈছে কি নাই সেইবোৰ আকৌ কিয় চাব লাগে।
আমাৰ আমাৰে জোনে মা কথা আৰু বেলেগৰ লাইফ বৰবাদ কৰে সেইয়াই।
উম তোমাৰ ভইচটো ৰখ ৰখি ৰখি আহি আছিলে ইমান টাইমে।
এতিয়া শুনা পাইছা হেল্ল'। অ এই ঘৰৰ ভিতৰত চাগে নেটৱৰ্ক পোৱা নাছিলে
অঁ
সেইকাৰণে সেয়াই আৰু কি ক'বা আৰু ছোৱালী বিলাকৰ আৰু সেইয়াই কাম হৈছে ৰা যত ডাঙৰ হলেও সেই অ কি কয় পঢ়াৰ কাৰণেও অশান্তি কি তাৰ পিছত পঢ়ি শুনি কেনে কিবা এটা হ'ব খুজিলে সেই সপোনটোও দাবাই দিয়া
অ আৰু আকৌ আৰু এটা হা যদি পঢ়ি শুনি কেনে যদি চাকৰি নোপোৱা সেই টো লৈও আকৌ টানা শুনাই থাকিব
তোৰ কাৰণেও শুনব লাগিব কেতিয়াবা নাপায়ও দিয়াচোন হয় না নহয় এইটো ভাগ্যৰ লগত কথা কিছুমানে পা আৰু আজিকালি ইমান কম্পিটিচন হৈছে ত' পোৱা বহুত টানেই হৈছে হয় নে নহয় আজিকালিৰ যুগত চাকৰি এটা ভাল চাকৰি এটা
চবৰে জীৱনত যেতিয়া যি আছে তেতিয়াই হ'ব ন এইবোৰ মানে বয়সৰ লগত কি কথা আছে
অ কেতিয়াবা কিমান জল্দি পাই য হয়নে নহয় কিছুমানত যাৰ ভা কিছুমানে আৰু যিমান ক চেষ্টা কৰি থাকি কেনেও বয়স হৈ যাব তথাপি নাপায় সেনেকুৱা টাইপৰ কিন্তু সেইবুলি কি চেষ্টা কৰাটোতো এৰি দিব নোৱাৰে ন। আৰু এতিয়া চোৱা বিয়া কৰিলো বিয়া দিয়া কৰাৰ পিছত যে কিমান কি দায়িত্ব আহি পৰে। ঘৰ ঘৰৰ সংসাৰৰ টোত চচোৰালটো বা ভালে নে বেয়াই সেইবিলাক কথাও আহি পৰে কিমান কি আহি পৰে ন।
মোৰটো মানে মেৰিড মেৰিড মানে ভয়।
অ আজিকালি ভয়ে লগা হৈছে চোন। ঘটনা বিলাক শুনি থকা নে আজিকালি কি হৈছে।
এতিয়া ড্ৰামত ভৰাই দিয়া।
অ ড্ৰামত ভৰাই কেনে মাৰে তাকো বেলেগৰ কাৰণে সেনেকুৱা হলেতো বিয়াই হ'ব না নালাগে ন বেলেগক যদি ভালে পায়।
প্ৰেমত নিজৰ প্ৰেমিকৰ মানে কি হাজবেণ্ডক ভৰাই থৈছে। প্ৰেমিকৰ লগত মিলি আৰু এটা নিউজ পাইছো যে গ্ৰীণ কালাৰৰ ড্ৰামত হেৰি ভৰাইছে প্ৰেমিক জনক ভৰাইছে। মানে এনে
এতিয়া চচিয়েল মেডিয়াত। সেইয়ে কথা আহি আছে যে যদি প্ৰেমিকে মৰে তেতিয়াহ'লে সেউজীয়া ড্ৰামত আৰু যদি হাজবেণ্ডে মৰে নীলা ড্ৰামত আৰু চাবাচোন সিহঁতেটো ইমান অ মিম বনাই থৈছে আৰু আজিকালি চাবাচোন তুমি এ কি বুলি কয় যিমান কেইটালৈকে মৰিছে এতিয়ালৈকে চব কেইটা মানে এটা ভাল ভাল হাই কোৱালিটিৰ চাকৰি থকা ধনী আৰু মানে দেখাতো বহু ধুনীয়াই হয়। অ সিহঁতে সিহঁতক মাৰি পেলাইছে। ভালেই ভাল লৰাবিলাকক মাৰি পেলাইছে সেইকাৰণে আজিকালি চাগে ভাল লৰা নোহোৱাই হৈছে নেকি। মইহে মই সেনেকা ভাবো।
নাজানো আৰু আমাৰ কি হয়।
উম
মোৰটো ইচ্ছাই নোহোৱা হৈছে আৰু এইবোৰ
হয় দিয়া কি কবা আৰু
এটা চাইডৰ পৰা কিন্তু এইবোৰ। যে ছোৱালী বোৰে যে মাৰি আছে সেইটোৰ কাৰণে মানে ল'ৰাবোৰে ভয়ত আছে বৰ্তমান।
অ ভয়ত আছে কিন্তু যে কিমান যে মান